হেল্ল'! শুনিছনে? শুনি আছনে? হেল্ল'! শুনি আছনে নাই? অ', শুনি আছো, শুনি আছো। অ', ভালকে শুনি আছো।
উ, মই শুনি আছো দে।
উ, মজাকে শুনি আছো।
বাকী ক' আজি, পৰীক্ষা কেনে গ'ল।
পৰীক্ষাটো, ভালে খিনিয়ে গ'ল।
হয় নিকি।
উ।
উ, নাই।
টিচন নাই? অই , লৰাই আজি ফালি আহিছে। তাক মোবাইল আৰু এটা লৈ দিয়া, তাক মই মবাইল সোন্টো আহ। ঘৰত গৈ পেলাই মোবাইল চোৱাই আছো। দেই। তাক মই মোবাইল চোৱাই আছো নহয়। মোবাইল চোৱা দেখিলেই মই। এতিয়া মই একো নকওঁ। মোবাইল চোৱা দেখিলেই ফাটাৰকে মাৰিম।
হেল্ল'!
মোৰ ভালে।
হয় নিকি।
উ।
গালিটো খালি?
উ।
গ উঠিলি মেলি কথা পাতিব পাৰিছনে? সঁচাকে নাই? এ গম খেলি আছ' নে খেলা নাই?
নাই খেলা।
গেম খেলি খেলি বোৱা নাই অ'।
উম।
গেম খেলি খেলিব পাৰা নাই মানে গালি খালি।
অ'।
হেল্ল' অহ।
বাকী জীৱন
একো নাই। শান্তি নাই বোলো তোৰ জীৱনটোত।
সঁচাকে ভাই, সঁচাকে শান্তি নাই।
এনে তাক খেলি খেলি কথা পাতিব পাৰিছ ন'।
পাৰোঁ, পাৰোঁ।
পাৰিছ' অ', অ'। মোৰ কথাটো শুনি থাকিলেই হ'ল।
উম
শুনি থাকিলে হ'ল সেয়াই আৰু।
উম।
বাকী কি কম আৰু?
হা? কি?
হেই, তোৰ আজি পৰীক্ষা এনে গ'ল তেটো ক'।
ভালৰ আছে ক'বলৈ গ'লে কিন্তু ইমান ভাল যোৱা নাই ৰ'বা।
হয় নেকি।
ফালি দিছে মোক আজি গণিতে।
হয় নেকি। এয়া একো নাই, একো নাই, কালি কি আছে?
কালি হেৰি আছে এইটো কম্পিউটাৰ।
কম্পিউটাৰ পঢ়িয়ে পঢ়া হৈছে নে নাই?
হ'ব বাৰু সেইখিনি।
কিন্তু নাই হোৱা ন'।
নাই হোৱা ইমান ভালকে।
উম, আমাৰ পণ্ডিতৰ তাতো যাব লাগিব এজন পণ্ডিতজন।
আজিও ফাল আজিও শুনিছোক লগ পাইছিলোঁ ত কৈছে ফালি আহিছো।
উম।
হে এইটো ফালা মানে ন' উল্টা আকল
গম পাইছ?
বহুত টানকে পঢ়াই তাত বোলে।
উম পঢ়িলে ইজি হ'ব, নপঢ়িলে তান।
উম।
সি কুৱেশন আঞ্চাৰ্চে ভালকে লিখা নাছিল।
গল বেয়া।
যদি কোৱেশন
সি ভালকে আজিকালি নপঢ়াই হল ন, আগতেনো কত পঢ়িছিলে।
উম তই ক যদি কুৱেশন আঞ্চাৰ্চ ভালকে লিখা নাই হা
একো নাই দে আৰ, উম্ হম হম হম?
মোৰো কি কবি আৰু এটা মোৰো একে হালাত হৈছে কবলৈ গলে। মেথচত আৰু জিঅ'গ্ৰাফিক গলে চাগে
ভালে হৈছে।
পাইছ নে?
নাই।
সঁচাকে ক না।
সঁচাই কৈছো।
সচাকে এটা চাবজেক্টটো অঁ।
তাকো তাকো এডভাঞ্চ মেথচত ফেল হৈছিলো।
অঁ কিমানৰ ভিতৰত পঞ্চাশৰ ভিতৰত?
পঞ্চাশৰ ভিতৰতে।
মোৰো একেই হালত হব বে।
কিন্তু আমাৰ তেতিয়া লকডাউন আছিলে আৰু, লকডাউনৰ পৰা গৈ একো পঢ়া চহা নাই, একজাম হৈ গৈছে। তাৰপিছত আৰু
আত পোৱাৰ পিছত আমি কি কৰিছ, আমি চেঞ্জ কৰি লৈছো।
উম' ভালে ভালে।
মেথছেযা জিয়োগ্ৰাফী তইটো এডভান্স মেথৰ জেগাত জিয়োগ্ৰাফী য়ে লৈছ।
অঁ।
উম।
মেথচে আহতে তুম
খালী কৰি
ফালন খায় গলি হেঁতেন।
উম, মইটো কওঁ জিঅ'গ্ৰাফিয়ে ঠিক আছে।
মেথছতকে সহজ।
এ মেম জনীয়ে মানে কি ফাল্টু মেম পাইছোঁ।
এই মেম জনীহে বোলো কি ফাল্টুটো মেম পাইছো মেম।
কিয়?
হয় নেকি।
উম'।
পঢ়াব নাজানে নেকি?
পঢ়াব নাজানে
এ জিঅ'গ্ৰাফি টো ইমান বুজা চাবজেক্টো নহয়।
জানো'-
বচ মুখস্থ কৰি দিবি সেয়াই আৰু। হা?
পইচা
আৰু পেপাৰ কি ডিফিকাল্ট কাটিছে
গোটেই কেইটাই মিলি-
পিতিলে।
মই ভাবিছো কিন্তু
উমঁ'। কি যে ক'ম আৰু। এ আজি বা কিমান তাৰিখ।
আজি এতিয়া
তই খেলি আছ ন? কি খেলি আছ মানে?
সেৰি ওৱান ভি ওৱান কৰি আছোঁ।
কাৰ লগত এ ন কাৰ লগত তো দচ ন'?
ৰেন্দমৰ লগত ওৱান ভি ওৱান কেনেকে কৰিব পাৰ আক।
যায় আৰু হৈ যায়। নহয় নহয়, এই ওৱান টাইপ কাছতম আৰু।
নতুন আহিছে নেকি?
নতুন নহয় মানে পুৰণা আৰু ওৱান ভি ওৱানে কৰিব পাৰে আৰু।
অঁ।
উমঁ। ঠিকে আছে।
হুম?
কু্কুৰা আছে বোলো।
অঁ' ঠিকে আছে ঠিকে আছে। কি বুলি কয়, আৰু আৰু দুটা থাকিব ন?
উম, একো নাই দে আৰু এইটো খেলি ল, তাৰপিছত সেয়াই আৰু।
উম।
ভাত খালি নে নাই?
খালো খালো। তই?
কিহেদি খালি ভাতটো?
অ' হেৰি পনীৰ আছিল।
কণী, কণীৰ লগত?
কোনোবা আহিছে নেকি? কোনোবা আহিছে নেকি? হুম?
অ' হেল্লৌ! অ' মা আহিছিল।
অ'। ঠিকে আছে।
উমম।
মায় কিয় আহিছে?
অ' আহিছিল এনেই খবৰ-খাতি লবলৈ দাংবদি কেদাল মান দিবলে।
অ' হয় নেকি?
ক কৰিবই লাগে।
উম।
পিতি-পিতি, কৰিবই লাগে ভালেই হৈছে। শুনিছানে নাই কি কৈ আছো?
মাৰ লগত কথা পাতি ভালে লাগে কিন্তু।
উম, দে তে' আৰু।